হেল্ল।
অঁ, কি কৰিছে।
অঁ, এই মাত্ৰ ভাত খাই মুখ খন ধুইছোঁ, তেনেকুৱাতে তুমি ফোন মাৰিছা, খালা নে ভাত নাই?
নাই নাই ভাত বনাই থোৱা আছে, গৰমৰ কুব'তে, খুন্দাতে ভাত খাবলৈ ম'ন যোৱা নাই।
নকবা মই সোনকালে বনালো অহ, ইমান ৰ'দ মাৰিছে। ইমান ৰ'দ মাৰিছে মানে তোমাক কি ক'ম আৰু অঁ মই অলপ এই চাফ চিকুণৰ কাম কৰিলো ঘৰৰ।
তাকে।
হেৰি এতিয়াহে আজৰি হৈ পেলাই ভাতকেইটা খাইছো।
ভালে কৰিছে এই মনে কি জানে।
ভাগৰ লাগিছে অঁ, কোৱা।
বাৰটা বজাত কাপোৰ ধুইছো এতিয়ালৈকে শুকাই কণ কণীয়ে মাৰিলে সেয়া ৰ'দ।
এ মই যে গা ধোতেই ধু, ৰাতিপুৱা মানে ৰাতিপুৱা বজাতে ধু যে মই, মোৰ দশটা বজালে কাপোৰ শু কাই, তুমি বিশ্বাস কৰিবা তাৰ মানে আমাৰ একো জেগা খিনি য'ত মেলো মানে ওলাই কি ৰ'দ পৰে।
অঁ।
সেইটো এটা কথা দশটালে কাপোৰ শুকাই যায়, আচৰিত কথা বিছনাচাদৰ লৈকে শুকাই মোৰ।
অঁ, নয় নয় শুকাই কিছু মান এতিয়া মানে কথাটো কি আমাৰ কেনেকুৱা হয় যে মানে অকণমান দেৰিকৈহে ৰ'দটো ভালকৈ পৰে।
অঁ।
আৰু এটা কথা মই ৰাতি কেতিয়াবা কাপোৰ খিনি ধুই দিওঁ, কিন্তু এতিয়া মানে কি হয় আজি মানে মই ৰাতিপুৱাহে চাৰফত দিলো, সোনকালে সেইটো কাৰণে অকণমান দেৰি হ'ল ধোৱা।
অঁ উম।
আৰু এইবোৰ কাম চাম এইবিলাক থাকেই নহয় ঘৰ দুৱাৰ চাফা কৰা
ই ৰাম, কোন দিনাখন নো ৰেষ্ট হব।
কোনো দিনাখনেই নহয়। ৰাতি শোৱাৰলৈকে বিচনাত যোৱালৈকে উঠাৰ পিছতো বিচনাটোৱে অলপমান সংগ্ৰাম কৰিহে শুব লগা হয়।
তাকে আৰু মোৰ এইকেইদিন টোপনিটোও কমিছে অকন কিয় নাজানো মানে কষ্ট বেছি হলে মোৰ টোপনিটো কমে অ। কষ্ট মানে যথেষ্ট হৈছে মোৰ এইকেইদিন।
আৰু মানে একদম টোপনি টোপনি লাগি থাকে, কিন্তু শুলে টোপনি নাহে, সেইটোৱে কাণ্ড।
সেইটোৱে, ৰ'বা মোৰ দিনতো হৈছে নহয় তেনেকুৱা, দিনতো হৈছে।
এইবোৰ ভাল লক্ষণ নহয়, বেমাৰ আজাৰ হোৱাৰ লক্ষণহে আচলতে।
কে। মই অথনি টোপনিয়ে ধৰা মানে আজৰি ঠিক হোৱা নাই মানে তেনেকুৱা তাৰপৰা মোৰো চকুকেইটা টানি টানি নিচে, মই অকণ বাগৰি লওঁ নেকি বাগৰিবলৈ গৈছোতো কোনো কাৰণত মানে এ কেবাৰে নাইকিয়া হৈ গ'ল, তাৰ পিছত উঠি আহি পেলাই চাহ একাপাকে খালোঁ। খাইলৈ তাৰ পিছত আকৌ আৰু আৰম্ভ যুদ্ধত নামা।
তাকে। সেই এই জীৱন যুদ্ধৰ আমাৰ সংগ্ৰাম খিনি সদায় থাকে। ছোৱালী জানোনে একদম শুৱালো, শুৱাই লৈ পেলাই মই বোলো এতিয়াহে শান্তি, সেইটো কাৰণে বোলো ফোন এটা কৰো, তাইক নোশুৱাই ললে আপুনি- একো কৰিব নোৱাৰে নহয়।
অঁ, সেইটো হয় ল'ৰা- ছোৱালী থাকিলে ন।
এ বহুত দিগদাৰ আৰু খোৱাই বোৱাই লোৱা কথাও আছে। এতিয়া সময়মতে নোখোৱালে, আজি মানে অকনমান সোনকালে উঠিলে তাই। সোনকালে উঠাৰ কাৰণে এতিয়া অকণ সোনকালে শুলে। সোনকালে শুলে যেনিবা ভাল দুপৰীয়া তেতিয়া মানে- সন্ধিয়া নহওঁতে মানে এতিয়া অলপ পিছতেও যদি উঠি যায় তাই সাৰ পাই যায়, - তেতিয়া হ'লে মানে ৰাতি সোনকালে শুব।
তাৰ মানে কি কৰিবা জানা? মই তোমাক আগতেও কৈছো এই তুমি হেৰি কৰিবা, - এ এতিয়া যে শুৱাই দিলা, এতিয়া ধৰা কেইটা বাজিছে নো? এতিয়া চাৰিটা বাজি গ'ল ন, এতিয়া চাৰিটা বাজি গল, তুমি সন্ধ্যাৰ আগে আগে উঠাই দিবা। পাঁচটামান ব চাৰে চাৰিটা পাঁচটামান বজাত, পাঁচটামান বজালে- শুবলৈ দিবা, পাঁচটামান বজাত উঠাই দিবা। তাই নুঠিলেও ভৰিত- তলোৱাত এনেকে খজুৱাই খজুৱাই, অঁ, অঁ, অঁ। অঁ, ভৰি তলুৱা খজুৱাই দিবা, কিবা কৰিবা আৰু উঠাৰ লগতে যাতে- কিছুমান ল'ৰা ছোৱালীয়ে কান্দে ন।
নাকান্দে আমাৰ এই।
কাৰণ অঁ- কান ভাল কথা নাকান্দাটো ভাল কথা। এইটো এটা মানে কি তোমাক কি বুলি ক'ম? ধৰা-
উম।
উম।
এ তাইৰ যদি টোপনি একদম ধুনীয়াকে হৈ যায়, তেতিয়া নাকান্দে মানে। এনেই মানে অকমান-
নহ এনেও কিছুমান ল'ৰা-ছোৱালী লক্ষণ তুমি চাবা, গম পোৱা যায়- মানে কিছুমান ল'ৰা ছোৱালী উঠিয়ে কি তোমাক মিচিককে হাঁহি মাৰি দিয়ে। টোপনি পুৰ হওঁক- বা নহওঁক দেই চাবা, আৰু কিছুমানে উঠিয়েই কি ভেঁ কৈ কান্দিব খালি। তাৰমানে তাতে কিছুমান লক্ষণ বুজা যায় কিন্তু।
সেইটো সঁচা কথা। মানে এতিয়া কি হয়? অঁ। এই পোৱালি মানুহ মানে- চবৰে মনটো বেলেগ বেলেগ হয়। হয়, আমাৰ মানে এই নাজানো কিয় মানে দেই? হয়- টো এই মাক -বাপেকৰ কথাও কিছুমান আহি পৰেহি তাতে। মানে কি হয়? যোনে বেছি লাগিব নোৱাৰে বা কিবা তেনেকুৱা টাইপৰ নহয় চাগে তেনেকুৱা মানুহ বিলাকক- ভগৱানে মিলাই, মিলাই ল'ৰা -ছোৱালী দিয়ে মানে। নাজানো, মই এতিয়া অকলশৰে থকা কথা ন'। বা ইমান লাগি থাকিব পৰা নাযাও কিবা, এই মানে সেইটো কাৰণে সকলো মানুহৰ লগতে- থাকে মানে নতুন, পুৰণা আজি- পাইছো, কাইলে লগ পাইছো, তেনেকুৱা কথা নহয় মানে সেইটো বাৰু ভগৱানে- কৃপা কৰিলে আমাক। তাই যেনিবা একো অ- আপত্তি নাই মানে। কিবা এটা দি খেলি থাকিলেও ৰুমটোতে খেলি থাকিব, নাকান্দেও। উঠি পেলাই, বেলেগৰ ঘৰত গৈ, বেলেগৰ ঘৰত সাৰ পাই উঠিও নাকান্দে। মোক নেদেখিলো, তেনেকুৱা তাই।
সেইটোৱে। ভাল কথা, গম পাইছানে?
সঁচাকে ভাল কথা মানে মইয়ো কেতিয়াবা ভাবোঁ মানে। মানে সেয়াই, অকলে থকা মানুহক ভগৱানেও জানে যে তাই অকলে থাকিব লাগিব বা কেতিয়াবা এনেকুৱা কুৱা হ'ব পাৰে এইটো কাৰণে চাগে মোক তেনেকে দিছে।
তাকে তাকে!
এইটো কাৰণে মানে আমাৰ মাহঁতেও সকলোৱে কৈ থাকে। তই মানে সাদি-সাদি পাইছ ছোৱালীজনী তেনেকুৱা।
সেইয়া চব সমান নহয়, আমাৰ ইহঁতো শুৱাৰ পৰা উঠি জীৱনত কান্দা মই নুশুনিলোৱে। সিহঁতৰ জীৱনত মানে মোৰ এ কিবা তাই ডাঙৰ হ'লে আৰু মিচিককে হাঁহি মাৰি দিয়ে। তুমি জানানে? মই কি তেনেকুৱা কৰাৰ কাৰণে বা এই তেনেকুৱা কৰাৰ কাৰণে মই কোৱা নাই ভাল বুলি। কিন্তু মই এখন এই শিশু মানে, হেৰি এখন পঢ়িছিলো। অ' মানে শিশু বিষয়ে আৰু। ল'ৰা-ছোৱালী বিষয়ে, সেই কিতাপখনত মই পাইছিলো তাৰ মানে। আৰু তাত কিছুমান বহুত উদাহৰণ আছে দেই! যেনেকে ধৰা
অঁ।
নাই এতিয়া সেইবিলাক ক'লে আৰু বহুত বাঢ়ি যাব। মানে আমাৰ যিবিলাক উন্নত দেশৰ ল'ৰা-ছোৱালী বিলাক
উম ধৰা উম পশ্চিমীয়া দেশৰ ল'ৰা-ছোৱালী বিলাক, অ' ফটো কৈ তোমাক দেখি মিছিককে হাঁহি মাৰি যায়। কি ডাঙৰেও ধৰা তোমাক দেখিলে চিনাকি-অচিনাকি কথা নাথাকে।
সঁচা কথা নাথাকে অ'।
গুড মৰ্ণিং বা গুড ইভিনিং বা তেনেকে কৈ পেলাই হেল্ল'! মে'ম বা এনেকে কৈ তোমাক মাতষাৰ দিয়ে। এইটো চিনাকি হওঁক, অচিনাকি হওঁক, কিন্তু আমাৰ ইয়াত মানুহে চিনি পোৱা মানুহকো গা মানে মুখ খন ঘুৰাই দিয়ে, নহয় জানো বাৰু? কিছুমান মানুহে দেই। চবেই নহয় বাৰু, অ' কেতিয়াবা। গতিকে হেৰি, থাকে থাকে, সেইটো চবৰে থাকে। আৰু চব জেগা লৈ লৈ বেলেগ বেলেগ
জেগা লৈ লৈ বেলেগ আৰু ল'ৰা-ছোৱালীটো ডাঙৰ-সৰু অ' মানে অকমান ডাঙৰ হলেও কিছুমান বহুত বেলেগ হৈ যায় মানে। কি হয় যে কেতিয়াবা দেখো কোনোবা ল'ৰা-ছোৱালী সৰুতে বহুত দুষ্ট থাকে। কিন্তু ডাঙৰ হৈ যোৱাৰ লগে-লগে বহুত ঠাণ্ডা হৈ যায়, আচৰিত ভাবিব নোৱাৰা ঠাণ্ডা। হয় যায় মানে। মই মানে নিজেই দেখিছো তেনেকুৱা ল'ৰা-ছোৱালী আহ'। অ' তেনেকুৱা ল'ৰা-ছোৱালী মই নিজে দেখিছো, এনেকুৱা দুষ্ট মানে মানুহে কয় যে উ ই আহি গ'ল। পোৱালটো ইমান উৎপাত কৰে ঘৰখনত, কিন্তু তেনেকুৱা ল'ৰা ডাঙৰ হৈ যোৱাৰ লগে-লগে ইমান ঠাণ্ডা-মুণ্ডা ভাবিব নোৱাৰা মাতষাৰ। মানে মোৰ বৌ এজনী ল'ৰাটো তেনেকুৱা ইমান মৰমীয়াল হৈ গ'ল এতিয়া।
হৈ যায়, হৈ যায় তাহাঁতৰ মানে কিবা এটা সলনি এটা আহি যায় আৰু।
আহে অ'।
আহি যায় যেতিয়া বুজি পাই চাগৈ যে মই এইটো দেখোন
ডাঙৰ হোৱা পিছত ইমান ভাবিব লগা নাই মানে নিজে যেতিয়া খাব পৰা হ'ব। কিবা কৰিব পৰা হ'ব, তেতিয়া মানে কাম খিনি কমি যাব। বাৰু মই দেখিছো আমাৰ মোৰ লগৰ এজনীও অকলে থাকে, তেনেকে ছোৱালী এজনী তাইৰো। এতিয়া মানে যেতিয়া তাই স্কুল যাবলগীয়া হ'ল নিজে খাব পাৰে, নিজে কৰিব পাৰে, তেতিয়া মানে সৰুৱে হৈ আছে, তথাপিও আজিকালি ল'ৰা-ছোৱালী টো আমাতকে আগতেই খুৱ-বোৱা কৰিবলৈ নিজে খাবলৈ বেলিবলৈ শিকাই ন।
গতিকে তেনেকুৱা হৈ গ'লে মানে তেতিয়া অকণমান চিন্তা নাথাকে মানে যে খাব নিজে খাব লৈ পেলাই বা দিলেও মুখৰ আগত দিলে খাব পাৰিব। মই সেইটোলৈকে বাট চাই আছো।
এতিয়াবাৰ সৰু হৈ আছে তাই কিন্তু অলপ হেৰি হৈ সেয়াই পৰা তুমি এটা কাম কৰিবা সেইবিলাক নিজেই নিজেই কিছুমান নিজেই নিজেই কৰিবলৈ শিক শিকাবা।
অ শিকাব লাগিব এইটো মই ভাব বৰ ভাবিয়ে বাৰু। এতিয়া মানে মই প্লেট এখনত কিবা এটা এনেকে দিও নহয় তেতিয়া লৈ পেলাই তা খাব পাৰে নহয়।
উম উম উম।
বা উম হেৰি কয় বাপেকে বা মই খাই থাকিলো তাৰ পৰা উঠাই আনি পেলাই নিজে মুখ ত ভৰাই খাই কেতিয়াবা কিবা এটা। কিন্তু এনে এনেই খায় মানে খাব এইবিলাক বস্তু এইবিলাক বস্তু এনেই ভাল নাপায় মানে। উম।
মুখলৈ নিয়া দেখে যে তোমালোকে নিছা সেইকাৰণে তাই নিয়ে।
অ সেইকাৰণে নি আৰু পানীটো দেখিলে মানে বেছিকে খোজে মানে। পানী বুলি ক'লে যেনিবা একদম খাবলে হ'লেও ঢালিবলৈ হ'লেও ধুবলৈ হ'লেও, মানে পানী বুলি ক'ব নোৱাৰে মানে।
পানী যদি খাই খুবতো ভাল কথা, পানী যিমান খাই সিমানে ভাল ন। অ পানী খাব লাগে।
একদম মানে মই কি কৰোঁ আগতে মানে এতিয়া মানে ৰাতি অকণমান অশান্তি কৰে বাৰে প্ৰতি উঠে যে পিয়া লাগি থাকে যে।
উম।
সেইটো কাৰণে মানে মই কি কৰঁ ৰাতি শোৱাৰ আগতে পানী অকণমান খুৱাই দিওঁ ভাত-চাত খোৱাৰ পিছত তাইক যেতিয়া পানী তাই ইমান ভালকে নাখায় মানে পতাপত লগাতে, তাৰ পিছত অকনমান খেলা ধূলা কৰে যে মইো খাই মেলি আজৰি হৈ আহো তাৰ পিছত তাই যেতিয়া জানো আৰু এতিয়া শুব অকনমান খেলা-ধূলা কৰে যে মইয়ো খাই মেলি আজৰি হৈ আহো তাৰ পিছত তাই যেতিয়া জানো আৰু এতিয়া শুব অ।
উম।
তেতিয়া মই বটলটোত পানী লৈ পেলাই তাইক দি দিওঁ তাই অকমান খাই অ অ তেতিয়া খায়েই আৰু তাইৰ জোখটো তেতিয়া মানে ৰাতি মানে একে লগালগ উঠি নাথাকে আৰু।
অ।
সেইটো কাৰণে আজিকালি পানী
আৰু এনেও লগে লগে পানী নাখায় যদি ভাল কথা সেইটো, আহাৰ খোৱা পাছত লগ লগলগেটো তাই এতিয়াৰ পৰা কথা জানিছে বা নিয়ম হৈ গৈছে ভাল কথা সেইটো।
লগা লগ পানী নাখায় তাই বা ভাত খাই থাকোঁতেও পানী নাখায়।
উম।
মই মানে সেইটো ময়ো ভাল পাইছো উ মোৰ মানে কেতিয়াবা মানে ভয় লাগে ডিঙিত লাগি যাব নেকি বুলি আগতে অকমান দিছিলো, এতিয়া মানে একেবাৰে পানী নোখোৱা হৈ গ'ল ভাত খাই থাকোতে। আৰু মই এইটো মই বহুত ভাল পাইছো মইয়ো।
অ' ভাত খাই থকা মাজতো পানী খাব নালাগে, আৰু লগতেই পানী খাই দিব নালাগে ভাত। খাই হোৱা পিছত।
কিন্তু, মই আকৌ তেনেকে নোৱাৰো খাব, মই পানী খাবই লাগিব।
অ' খোৱা ন' ভাত খোৱাৰ মাজত।
অ' মই খাব লাগিব, মই নোখোৱাকে নোৱাৰোঁ মানে মোক কয় মানে মই চেষ্টাও কৰিছিলোঁ। হ'লেও কিন্তু মই নোৱাৰোঁ মানে মোৰ ডিঙিত লাগি ধৰে।
ভাতৰ মাজত যদি পানী খাওঁ মই ভাত খাব নোৱাৰোঁ, এডোখো যদি খাওঁ মই আৰু ভাত খাব নোৱাৰোঁ। হি হি
মোৰ মানে ডিঙিত লাগি ধৰে।
হয় নেকি?
সঁচাকে মই মানে একদম ডাঙৰ চাউলৰ ভাত খাব নোৱাৰোঁ।
এই ডাঙৰ চাউলটো আমিও খাব নোৱাৰোও।
মানে মানে উম, যি বস্তু যিকোনো বস্তু মই ডাঙৰ বস্তু খাব নোৱাৰোঁ মানে। তেনেকোৱা মানে মোৰ অকন সুবিধা কৰা কাৰনে হয়তো চাগে খাদ্য নলীডালে সৰু নেকি মোৰ, মই চব বস্তু খাব নোৱাৰোঁ তেনেকে ডাঙৰ ডাঙৰ, এইটো মানে
হয়
সচাকে নাই মই সৰুৰে পৰাই নোৱাৰোঁ মানে। সেইটো কাৰণে মোৰ মাহঁতে একদম চাউল চাই চিতিহে চাউল আনে বা দিয়ে।
উম' নাই ডাঙৰ চাউলটো মইয়ো অশান্তি পাওঁ আৰু মোৰ টান লাগে খাবলৈ, সেইটো হয় ডাঙৰ চাউলটো, মোটা চাউলটো। এতিয়া আজি কি বনালা?
কিছু অ' এই আজি কি ক'ব আৰু দালি ভাত, তাৰ পিছত এই দালি ভাতত দালিত স্কোৱাচ দিছোঁ। আলু দিছোঁ, তাৰপিছত বুট তিঁয়হ সেনেকে চালাড এখন বনাই থৈছোঁ।
উম'
তাৰপিছত আ এই ৰঙা যে বাদামী আলুটো।
উম'
তাকে সেইয়া ভাজি থৈছোঁ, তেনেকেই খাম আৰু।
উম' উম'
সেইটো কাৰণে বেলেগ একো ইমান বনাবলগীয়া হোৱা নাই আৰু নবনাওঁ নোৱাৰোঁ ইমান গৰমত লাগি থাকিবলৈ পাকঘৰত।
এ নাই বৰ দিগদাৰ লাগে দেই এই পাকঘৰটোত অনবৰত গেছৰ ওচৰত মোৰো হে চিম্পুলকৈ দালি, চব্জি, চালাদ এনেকে।
অ, এই সেইটোৱে, এনেকুৱা এনেকুৱাই এনেকুৱা খোৱাই ভাল, খাদ্যটো অকণমান সাধাৰণকৈ খোৱাই ভাল গৰম পৰিলে।
নাই বৰ দিগদাৰ ইমান গৰমত আৰু বেলেগ কামো থাকে যে ন।
তাকে, তাকে, তাকে বাৰু দিয়ক বুজিছে মইয়ো মানে কি হক অকমান মান আজৰি হৈ পেলাই মানে জিৰণি লওঁগে, একেবাৰে দিনটো ৰাতিপুৱাৰ পৰা লাগি থাকা যে।
অ, যোৱা-যোৱা যোৱা-যোৱা যোৱা মাহঁতৰ ভাল ন? উম-উম-উম-উম ঠিক আছে দিয়া। উম'
অ-অ।